অ কি কৰি আ ছ ।
হেল্ল'
কি কৰি আছা । শুনিছনে ।
এনেই শুই আছো এতিয়া অ- অ শুই আছো
অ টোপনি অহা নাই নেকি?
ওম নাই অহা এনে বাগৰি আছো আৰু
অ
আপুনি কি কৰি আছে।
এ মই মানে বাটৰ পিনে ওলাই আহিছো । অ ভাত কেটামান খাই লৈ । বাতৰ পিনে ওলাই আহিছো আমাৰ ইয়াত মানে বহুত গৰম তোমালোকৰ পিনে গৰম ।
আহ এ বহুত গৰম থাকিব পৰা নাযায় ফ্ৰেনৰ তলতে অলপ বহি আছোঁ শুইছোঁ
অ আমাৰ কি মানে এইফিনে গৰ গৰমো মাৰিছে আকৌ বহুত । খনো এটোপ দুটুপ পৰিল যে এতিয়া একদম গৰমে ত একদম বৰষুণে একদম হুপনি এটা ধৰি আছে একদম বহুত গৰম লাগি আছে । ছোৱালী টোপনি গল নে আছে চাৰ পাই আছে হয় ।
আছে তাইও আছে মোৰ লগতে টোপনি যোৱা নাই । তাইও অহা নাই টোপনি গৰম তো । বহুত যে ।
বৰষুণ অলপ আগত পৰিছিল নে?
অ পৰিছে আমাৰ পিনেও পৰিছে । আহিছিল বহুত জোৰে কিন্তু বেছি । এতিয়া নাহিলে আৰু
অ কিন- কিন কিনাই আহিছে আৰু আমাৰ এপিনে সে তেনেকে কিনি কিনাই আহিছে বাৰু একেবাৰে পৰা নাই ।
অ
মাই ইয়াত ।
ধৰিছিলে জোৰকে কিন্তু অহা নাই আৰু। অ'!
ফিল্ডএখন আছে যে। এতিয়াও সেয়া বল খেলি আছে ল'ৰা ছোৱালী বিলাকে। সেই তাকে চাই আছোঁ। বল খেল হৈছে? তাৰপিছ এইবাৰ বিহুত মানে হেৰি হ কোৱা! উম, খেল পাতিছে। এইয়া, হেৰি, একদম বুঢ়া। বুঢ়া মানুহ আকৌ দেতাই কাবাডী খেল খেলিছে। তাৰপিছতে, বুঢ়া মাহ পাৰ্টিটোহে জিকিলে। অ'! তুমি আহিছিলা নেকি চাব?
উম, নাই মই যোৱা নাই। চাই ভাল লাগে এইবিলাক।
অ'! ভাল লাগে চাই! বাৰু মইও যোৱা নাই। কিন্তু, আমাৰ ওচৰৰ মানুহ দুজনী গৈছিল যে, সিহঁতে কৈছে! বুঢ়া আও ডেকাই খেল দিছে। সেইবোৰ আও এক নম্বৰ বুঢ়া পাৰ্টিটোহে জিকি এতিয়া? ডেকা পাৰ্টিটোৱে বলেই নোৱাৰিলে। তাৰপিছত, আকৌ মাইকী মাইকী মানুহক বোৱাৰী দিছে। আকৌ, ছোৱালী মানুহ খেল দিছে। কাবাডী খেল দিছে। একদম ছোৱালী মানুহ বিলাকে ক'ত পায়। আগৰ দিন আগৰ হেৰি বয়স হ'ব পাৰে। কিন্তু, বহুত শক্তি আছে না। সিহঁত। এতিয়া ছোৱালী বিলাকে কি খাই, অ'! বুদ্ধিও আছে। এতিয়া ছোৱালী বিলাকে ভাত খাই জানোঁ? ধুনীয়া বাহিৰা ব বাহিৰা বস্তু খাই ক'ত শক্তি হ'ব। এতিয়া আগৰ মানুহৰ বলে নোৱাৰে নহয় এতিয়া। সে, হেৰি ছোৱালী মানুহৰ বোৱাৰী মানুহক খেল দিওঁতে, বোৱাৰী মানুহে জি আকৌ, তাৰপিছত আ কস্মিক ব পূজা পাতিছে। তাৰ পিছত আকৌ কুইছ। প্ৰতিযোগিতা পাতিছে একৈছ প্ৰতিযোগিতা। তাত যেনবা, উম এতিয়া। ছোৱালী সোবাহে ধৰি লওক।
অ সিহঁতে মোবাইল চোবাইল চাই থাকে যে।
অ অলপ। দিনৰ আগতে যে গায়ক এজন। কৈছিল। ছেপ্টেম্বৰ মাহত গায়কৰ জন্ম কেতিয়া হৈছিল। মৃত্যু কেতিয়া। ছিল আগৰ। জন্ম বাৰটোহে নোৱাৰি। এনে। জন্ম মৃত্যু গোটেইখিনি হ'ব। পাৰিছে। এতিয়া বাৰোহে ক'ব নোৱাৰি। তাৰপিছত বেলেগ ফালৰ পৰা কলে চাগে এ সিহঁতক। কৈছে আৰু শুনিছো আহি। তাৰ পিছত আকৌ। দৌ খেল দিছে দৌৰ খেলত। এতিয়া তোমাৰ ছোৱালীজনীও। হ নাম শুনিছিলো, টিভিন নে কি পাইছিল।
অ, আহ বেজি সূতা ভৰুৱা। অ হয় আমাৰ ছোৱালীজনজনীয়েও হয়। বেজিত সূতা। ঘৰুৱা খেল দিছিল যে।
অ, হয় নেকি মই হেৰি নামটো শুনিছো মই কিন্তু সুধিবহে। পাহৰি আছো এতিয়া কি টিভিন নে কি দি।
অঁ টিফিন পাইছে এটা
অ টিভিনটো মানে কি ষ্টিলৰ নে হেৰি প্লাষ্টিকৰ
প্লাষ্টিকৰ টিফিন এটা দিছে আৰু এয়া সৰু ল'ৰা ছোৱালীৰ মনটো ভাল লাগিব সেইটোকাৰনে এইবিলাক ভগাই আৰু
অ অ খেল পাতিছে অ খেল পাতিছে বহুত ভাল কৰিছে বাৰু ল'ৰা খিনিয়ে এ যুৱক সংগ ল'ৰা খিনিয়ে মানে প্ৰত্যেকবাৰে খেল পাতে। অ বেজি- সূতা ভৰোৱা দি
পাতে এইবাৰ বেছি ডাঙৰ ল'ৰা ছো ৱালী ল'ৰা নহয় সৰু সৰু ল'ৰাই পাতিছে আৰু সিহতে এটা ভাবি লৈছে আৰু পাতিম বুলি এবাৰ পৰা পাতি দিবই চাগে
অ মই আকৌ ভাবিছিলো কি গাঁও খিনি যুৱক সংঘ খিনিহে পতা বুলিহে ভাবিছিলো
উ নহয় নহয় যুৱক সংগই পতা নাই
হয় নেকি অ মই বাৰু যোৱা নাই গম পোৱা নাই তোমালোকৰ ওচৰতে যে সেইটো কাৰণে তোমালোকৰ গম পোৱা চাগে আমাৰ ওচৰৰ মানুহখিনিয়ে গৈ ছে আৱ কৰিছে তাৰপিছত আকৌ হেৰি চকী খেল দিছে চকী খেলত তোমাৰ
সেই কাষতে নহয় আমি গম পাইছো আৰু উ নাই নাপালে ৰাতি হৈছে যে উম ৰাতি হৈছে যে তাই যোৱা নাই তেতিয়া আৰু
অ দে সৰু ল'ৰা ছোৱালী টোপনিৰ গল ক চাগে এনেই তাই কি কি খেল দেখিছে?
খেল দিছিলে দৌৰ খেল আৰু প্ৰথম দিনা যিদিনা খেল হৈছিলে সেইদিনাখন আমি ফুৰিব গলো তাই থাকি শুব নাপালে ইমান খেল দিব নোৱাৰিলে প্ৰথম দিনাখন বহুতখিনি খেল গল গৈ পাৰ হৈ
ছিলা
আহ আহ
পিছৰ দিনা কি কি খেল হৈছিল এটাতে হয় নেকি?
উম এটাই দিছে গধূলি পাতিছে যে এ গৰমৰ কাৰণে। উম পতা নাই দেৰিকে পাতিছে তাই। পিছত ৰাতি হৈ গৈছেগৈ ৰাতি আমি যাব দিয়া নাই আৰু।
একদম বহুত গৰম আছিল কিন্তু। আঠটা মান,
অঁ, গৰমৰ কাৰণে অ তিনটা চাৰিটা তেনেকুৱাত পাতে তাৰ পিছত সেইখিনিও। সময়ত দুই দুই এটা খেল হয়। এ, ৰাতিয়ে বেছিকে হয় ৰাতি। ৰাতি আমি যাব দিয়া নাই এই।
হয় হয় এতিয়া আকৌ ফুচকা দোকান আহি। অঁ, ফুচকা দোকান আহিছে বোলে। সেয়াই, সিহঁতে কিনি নিছে আমাৰ ভাগিন লৰা এটাই দিছে বোলে। হেৰি, ফুচকা দোকান। মই বাৰু নেজানো সিহঁতৰ মুখত। মুখৰ পৰা শুনি, চো মোক বা। দাদা দেখুৱাইছে কইছে দেখিছ? তহঁতৰ ভাগিনে এনে কি দোকান দিছে এটা চুঙাতে। এটা চাইডে হেৰি। এই তেতেলী পানী খিনি বান্ধি দিছে তাৰপিছত, আকৌ আৰু, এটা চাইডে কি কয় পাঁচটা মান। হেৰি ফুচকা বান্ধি দিছে, তাৰপিছত আকৌ, আলু পিটিকা খিনিও সে তাতে মানে কাগজত মেৰিয়াই দিছে। এটা চুঙাই খ। কৈছে কৈছে বেলেগ আপোনাৰ ভাগিনটো। সৰু হব পাৰে বেলেগ মা। চা চুন কছে চাক। চোন নে কেনেকুৱাকে দিছে। মই বোলো অ।
বহুত ধুনীয়াকে বনাই সিয়ে ভাল লাগে খাই।
ভাল লাগে সেই কিন্তু মই বেয়া পা পাওঁ দিয়া হেৰি যে আলু পিটিকা খিনি খাই এনেকে ভাতৰ লগতহে ভাল পাওঁ এতিয়া যদি কেতিয়াবা আমাৰ আনে হয় যদি কেতিয়াবা আনে মই ফুচকা কিটা চাহৰ লগতহে এনেই মই হেৰি সেইটো ভিতৰত দে পানী দিয়ে তেতেলি পানী দিয়ে কিবা কিবা পানী দিয়ে সেইটো সেইটো নাখাও মই বেয়া পাওঁ
অ সেইটো খাই বেয়া পায় মই খাও মই ভাল পাওঁ অ মই ভাল পাওঁ কিন্তু মুখত চাল তাল যাই যে মই সেইটো কাৰণে খাব নোখোজো মই ভাল পাওঁ খাই
অ বগী বা চাল কিয় যায় জানা হেৰী যে আলু পিটিকা খিনি ভৰাই লৈ এতিয়া ভাঙি লবও নোৱাৰে
অ ভাঙিব পৰা মুখৰ ভিতৰত ঘূৰোৱা গৈ থাকে এ যে
হয় ওপৰ খিনি মানে খহটাযে সেইটো কাৰণে ধৰি লও উম হেৰিতটো চালত ওপৰত তালোত লাগে সেইটো কাৰণে আৰু তোমাৰ ধৰি লওক হেৰি চাল বনায় এনে ঘৰত বনাই খোৱা নে
উম ঘৰত নবনাও তেনেকে কিনি আনিলে খাওঁ আৰু ধুনীয়া খোৱা যায় ঘৰত বনালে ইমান টেষ্ট নালাগে আৰু
অ টেষ্ট নালাগে সেইটো হয় বাৰু ঘৰত বনুৱা বিলাক টেষ্ট নালাগে কিনা খিনি খাইহে ভাল লাগে এতিয়া মই সুধিব লাগিব ৰ সুধিব লাগিব ৰবা আমাৰ ভাগিনহে লাগে তাৰ কি কেনেকে পানী খিনি বনাই সুধিব লাগে এতিয়া মানুহৰ মুখত
মই শুনিছো তেতেলী তেতেলী দিয়ে পদিনা পাত দিয়ে আৰু উম গুৰা জলকীয়া দিয়ে অ নিমখ দিয়ে জলকীয়া দিয়ে উম
জলক
এইবিলাক দি বনাই আৰু অ জলকীয়া গুৰি কৰি দিয়ে আৰু উম অ গুৰি গুৰি কৰি দিয়ে জলকীয়া
হয় হয়
উম তেনেকে বনাই, মই মোৰ ভাগিনি‌ এজনীয়ে বনাই যে মই জানো আৰু সিহঁতৰ ঘৰত গ'লে মানে মই খাওঁৱেই অঁ বস্তুখিনি জতোৱা যায় এই পাৰে যে ভালকে বনাব। উপাই মানে
অঁ আজিকালি ল'ৰা
খাওঁ আৰু সিহঁতৰ ঘৰত গলে অঁ এ যেতিয়া খাব যায় মানে দোকানৰ পৰা অঁ দোকানৰ পৰা খাব যায় সিহঁতে মানে বস্তুটো মন কৰে সুধে কি কি কৰিব কি কি কৰিলে খাব পাৰি।
অঁ সেইটো সুধি আহে চাগে সেইটো কাৰণে ঘৰত বনাব পাৰে অ আজিকালি হেৰি মোবাইলত মাৰিলেও আহে। নহয় আজিকালি। ছোৱালী বিলাক একে বহুত হেই। অঁ বহুত সিহঁতে যি নাজানে চব এ মোবাইলত হে মাৰি চাই পেলাই শিকে আমি এতিয়া নাজানো আৰু চলাবৰ কাৰণে আৰু এতিয়া খালি আমি কলটোহে কৰিব পাৰো আৰু আমি একোও কৰিব পাৰো।
অঁ
আমি কলটোহে কৰিব পাৰো এনে বাকী একো কৰিব নোৱাৰো দিয়া
অহঁ
তুমি অলপ চলপ জানা চাগে চে
এ ময়ো ইমান নোৱাৰো আমাৰ ছোৱালীয়ে বহুত খিনি পাৰে মোতকৈ
হয় নেকি অঁ অঁ এতিয়া এতিয়া ল'ৰা ছোৱালীয়ে কথা কবও নোৱাৰে কিন্তু এতিয়া ল'ৰা ছোৱালী বিলাক চবাচোন কথা কব নোৱাৰে কিন্তু মোবাইল টো চলাব পাৰে তে কম্পিউটাৰ নিচিনা ব্ৰেন সিহত অ মোবাইল মোবাইলটো দিলেহে ভাত খায় মোবাইলটো চাই চাইহে ভাত খায় নহ'লে ভাতেই নাখায় সেই তেনেকুৱা সিহঁতে চব জানে এ মাত দিব নোৱাৰিলেও। মোবাইলটো। চলাব পায় একাও। ছোৱালী ইমান মোবাইল নিদিবা কিয় জানা। পঢ়া শুনা বেয়া হৈ যাব নহয় অন। ক মোবাইলকে চাই থাকিব। আৰু মোবাইলটো এহে এটাত। টাইমত দিলেও পঢ়া প্ৰশ্ন উত্তৰ এইবিলাক আহে নহয় সেইবিলাক। হে চাব দিবা। বাকী এইবিলাক হেই নকইবা। দিয়া হ'ব দিয়া নহ'লে ৰাখিছোঁ অঁ -অঁ হ'ব দিয়া।